হেল্ল আহ শুনিছা?
অ' শুনা পা
কোৱা হা
অ' কি কৰি আছা?
এই আছিলো ভৰি হাত ধুই আছিলোঁ।
অ'।
উম।
চাহ খালা?
চাহ খালো দিয়া।
অ' অহ এ মই তোমাক কথা এটা সুধিবলৈহে ফোন কৰিছো ৰবা। তোমালোকৰ পিনে বাৰু চিলিণ্ডাৰ পাম নেকি?
চিলিণ্ডাৰ আমাৰ ঘৰততো নাই বেলেগক সুধি চাব লাগিব।
অ', মানে তুমি আমি মানে তোমাৰহে বু বুক কৰিছোঁ, বুকো হোৱা নাই আকৌ ব্লেকতো মানে পাব ভুল নাই।
অ', আমাৰো মানে কি হে এটা শেষ হ'ল চিলিণ্ডাৰ তাৰপিছতে সেই দুটা আছিলে তাৰপিছত এতিয়া এ বুক কৰিলে সেইটো পালে তাৰ নেক্সটো বোলে বোক কৈলোমান পঁয়ত্লি দিন। দিনৰ ভিতৰত নাপায় নে কি তেনেকুৱা সোনকালে নাপায় তাৰছত এতিয়া আমাৰ ঘৰতো সেই এটাই চিলিণ্ডাৰ আছে। এটাই আছে।
ব বুজা হৈছে আমাৰো মানে নাই। সেই চানতে বনাব লগীয়া হৈছিল আকৌ তোমাৰ মাজে মাজে সেই চৌকা
আকৌ সেই ইণ্ডাকশ্যনত নলাল বনালে কাৰেণ্টটো অহা যোৱা উ, উম, কাৰেণ্টটো ইমান অহা যোৱা কৰি থাকে। আমাৰ আকে কাৰেণ্টটো কাৰণে পানীও অসুবিধা হয়।
উম, আমাৰো।
উম ', এতিয়া হেৰি, গেছৰ অসুবিধাৰ কাৰণে পানী চাহ টো আমাৰ সেই কাৰেণ্টত। তে বনায়।
অহ।
উম।
পাবলৈ নাইকিয়া হৈ গৈছে ন?
উম। পাবলৈ নাইকিয়া আগতে অ', আগতে ধৰি লোৱা অ। আগতে সেই পটককে শেষ হ'লে ওচৰৰ মানুহৰ ঘৰৰ পৰাই এটা আনে, তাৰ পিছতেই বুক কৰি দি দিয়ে। এতিয়া হে নোৱাৰে বেলেগৰ ঘৰতো নাথাকে।
উম, উম অ', চাবাচোন অ', ব্লেকত তোমাৰ দুহেজাৰ টকা লাগে।
অ', দুহেজাৰ লাগে ইমান দাম দি কিনিব মন নাযায় দিয়াচোন।
অ', সেইটোৱে যত তোমাৰ হাজাৰ টকাত পোৱা যায়। তুমি দুহোজাৰ টকাতে ডু টা পোৱা যাব ন?
উ, মানুহ বিলাকৰ বহুত অসুবিধা হৈছে। মোক এতিয়া বহুতে ফোন কৰি আছে চিলিণ্ডাৰ। মানে? বহুতে মোক ফোন কৰিছে বুলিয়ে নহয় ময়ো বহুতক ফোন কৰিবলগীয়া হৈছে।
উম উপায় নাই।
অ'।
বাৰু আমাৰ বাৰু যি নহওক যেনে-যেনে চৌকাও আছে বুলি ঘৰি আছে চুটি এই টাউনৰ মানুহখিনিক বেছি সুবিধা হৈছে চাগে?
অ', টাউনৰ মানুহ আৰু যিয়ে দোকান দি চলি আছে।
উম' আজিকালিতো এনেই এতিয়া দোকানত গলে তুমি মানে গেচ ত', যিবিলাক বস্তু বনোৱা য সে বিচাৰিলে নাপায়েই।
অ', হোটেলত ধৰি লোৱা স মানুহবোৰৰ কষ্ট হৈছে ন এ', বহুত অ', বহুত কমি কম চলা হৈছে মানে।
উম উম। উম, কমি গৈছে আৰু এতিয়া।
উ মই ভাবিছিলো এইটো প্ৰব্লেম হৈছে। এ মাহ দুই মাহৰ ভিতৰত
উম উম আমিও সেইটোকে ভাবি পেলাই বোলো দে ইমান উ উৎপাত কৰা নাছিলো বোলো দেই গেছ এটা আছিলে চলি আছিলে তাৰপিছতে তোমাৰ শেষ হৈ গ'ল। পিছততে মি বুক কৰো চাই বুক নহয় ব্লেকতো নাপায়। খবৰ পালো বোলে ব্লেকতো তথাপিও আম কিনিম বুলি খবৰ লৈ তাৰ পিছত কলে আমি বেছি দিলো বেলেগ
আহ। এ বহুত অসুবিধা হৈছে আৰু এতিয়া। আৰু গেছ এজেঞ্চিত বা মানুহৰ ভিৰ কি চাবা
অ' মই এনেকে মই বাৰু যোৱা নাই। মই শুনিছো চাইকেল লাইন
অ' লাইন একদম মানুহবিলাকৰ আৰু নহ'বনো কিয় মানে গেছ এজেঞ্চিৰ মানুহবিলাকক যে ফোন কৰে কোন একদম ৰিচিভ নকৰে আৰু এটা চাইডৰ পৰা চাব গ'লে অ' সেয়া এটা চাইডৰ পৰা চাব গ'লে কিমান ফোন ৰিচিভ কৰিব কিমানৰ ফোন ৰিচিভ কৰিব এতিয়া ইমান
সেইটো আমাৰ তোমাৰ কালিমাৰ পৰহি মানে হেৰি হল এ গেছৰ গাড়ী আহিছিলে চ অ' গেছ দিম বুলি তোমাৰ চিলিণ্ডাৰ মানুহ আছিলে তোমাৰ ছাবিশটা নে চৌবিশটা চিলিণ্ডাৰ আছিলে আৰু চিলিণ্ডাৰ নতুন আহিছে তোমাৰ মানে গেছবোৰৰ চিলিণ্ডাৰ আহিছে মাত্ৰ সাতটা। মানুহ আছে তোমাৰ চৌবিশটা কাক দিব? তাৰপিছত গাড়ীখনে মানে কাক একো নিদিলে তাতে সেই বজাৰত অকমান মানে তৰ্কাতৰ্কি হৈ গৈছে। তে মানুহখিনিয় তেতিয়া গাড়ী মানুহখিনিক কৈছে যে গেছৰ মানুহ খিনিয়ে যে আপোনালোক আছে ইমান খিনি মানুহ আমাৰ তাত আছে গেছ সাতটা তুমি কেনেকে ভগাম? গতিকে কাকো নিদিলে তাতেহে অকনমান তৰ তৰ কি হৈছে
কিয় এনেকুৱা হৈছে বুজি পোৱা নাই মই প্ৰথম ভাবিছিলো কেইদিনমান হ'ব চাগে কিন্তু এতিয়াচোন দীঘলীয়া হৈ গৈছে গৰ দিনবোৰ উম এতিয়া দামহে বহোৱা হেৰি নে কিহে নাজানো আকৌ পেট তলৰ অসুবিধাটো
চাইটো মানে বাহিৰতো হৈছে।
পেটতলেও সেয়া হেৰি হৈছে নহয় দিগদাৰ মানে নাপায় তাৰপিছত মাজতে অ' মাজতে ডিপুকেইটাত মানে গ'লে তেল পোৱা যায়। কালি নে পহিদিনা সে বাহ গৈছে কৈছে একে তেল দি বুত ভিৰ মানে তেল পোৱা নাই।
পোৱা নাই।
ভিৰ নে আকৌ সেয়া অসুবিধা হৈছে নে সেইটোত তেল ডিপুতে তেল নাইকিয়া।
নাই নাই হৈছে তোমাৰ মাজত আমিও সে নগাঁও গৈছিলো আজি বেছি দিনৰ কথা নহয় সপ্তাহ মান হৈছেহে নেকি মানে কি তোমাৰ ৰাস্তা পৰা ইমান লাইন গাড়ী সোমাব নোৱাৰি। তমি যাওঁতে যে ন ভৰ লে আহোঁতে তেতিয়া আমি আকৌ সোমাইছো গাড়ী তেতিয়া মানে কমিছে কিন্তু একেবাৰে মানুহ নাই কিয় নহয় গাড়ীত তেল ভৰাবে এক্সট্ৰাকেও মানে এই ভাইটি এতই ক'লে যে মোক এক্সট্ৰাকে অকণমান দিয়ক তে স্কুটিখনত তেল ভৰাব লাগে আমি গাড়ী লৈ গ'লো। হে লৰাকেইটাই কৈছে যে দাদা বেয়া নাপাব আমি এনেকে তেল নিদো
অ' এক্সট্ৰাকৈ নিদিয়ে উম এক্সট্ৰাকৈ নিদিয়ে মানে নাইকিয়া হৈ গৈছে ন এক কাকো নিদিয়ে।
আৰু দামটোও বাঢ়িছে অকমান।
অ' দামতটো বাঢ়িছে এতিয়া মানুহ বিলাকৰ নহলে নহয় নো তেলতটো গাড়ীখন আমাৰ এতিয়া স্কুটিতে ইমান তেল খাই নহয় বা।
হয় দিয়া সেই চাৰ চ কেইখনহে ল'ব লাগে। লাগে আৰু বুইছা? কিন্তু চাৰি চকীয়া কৈইখনো কি লবা কাৰেণ্ট তজি কাৰেণ্টটো না আগাৰ কাৰেণ্টৰ বিলো যি আহে এতিয়া তোমাৰ ৰ্মাৰ্ট মিটাৰ লগাইছে। হ ন'
অ' স্মাৰ্ট মিটাৰ লগাইছে এতিয়া।
এতিয়া তোমাৰ এনেকুৱা হৈছে আমাৰ মাজতে তোমাৰ কাৰেণ্ট নিখা হৈ গৈছে অ' তোমাৰ হেৰি মিটাৰত কাৰেণ্টটো দেখুৱাইাওঁ কিন্তু ভিতৰলৈ কাৰেণ্ট নাহাই মানে পইচাটো কাটি দিলে। কম যেতিয়া ভৰোৱা হৈছে তেতিয়াহে ভিতৰলে কাৰেণ্টটো আছে।
বহুত অসুবিধা হৈছে। এতিয়া ন তোমালোকৰ ওচৰে পাজৰে পোৱা নাই ন চিলিণ্ডাৰ?
খবৰ ললো। সেই কৈছা যে এতিয়া ন হব। বুক কৰিলে। পঞ্চল্লিশ দিন লাগিব কিন্তুপিনে আমাৰ কাৰ্ডখনত আকৌ বুক নহয় নতুন কাৰ্ড বিলাকত মানে এতিয়া বুক কৰাই নাই। কলেজ অতিপি আহিল। লে হ'ব। বহুত দিন বুক কৰিবও গ'ল ভাইট এহ ', কিন্তু কাম নাই হোৱা। ব্লেকোতো পোৱা নাই। এতিয়া তোমাৰে দহ দিন মান হল বেছিয়ে হল নেকি। সেই ইণ্ডাকশচন আপ। ক টোমাৰ সেই চৌকা। খৰি তেনেকুৱা বনাই থকা হৈছে আৰু। পুতুকেই মানে আলহী এটা আহিলে। তোমাৰ পুতুকে যাওঁগৈ বুলি কয় চৌকাত তোমাৰ স ধই জুই। ধুই চাহকণ বনাই দিয়ালে। অকমান সময়ো লাগে।
উম', আজিকালি বাৰ যা ঘৰত চৌকা পাতা জেগা আছে সিহঁতক সুবিধাই কিন্তু চবৰে ঘৰত নাথাকে। জানো আজিকালি চবৰে ঘৰ পকা ঘৰ আমাৰ এতিয়া চৌকা বনাব সুবিধা সধা আছে কিন্তু কি জানা বাহিৰত হৈ যায়।
উম',
বৰষুণ এজা কোৱাৰ লগতে বাহিৰত কেতিয়াওবনাব নোৱাৰে।
আৰু তুমি বাহিৰত মানে চৌকা পাতি বনালে বতাহটো বহুত আহে।
উম', - উ',
উম ', তেতিয়া মানে বনাব দিগদাৰ হয়। ধোৱা - ধোৱা আহে যে।
উম- উম বহুত অসুবিধা দিয়া হৈছে। একদম। কিহ‌ হৈছে নাজানো আৰু আজিকালি ঢেৰ। ইপিনেও বিপদ সিপিনেও বিপদ
মানে এতিয়া মানুহে এই গেছৰ অনুভৱটো আগতেতো আমি ইমান অনুভৱতটো বুজি পোৱা নাছিলো ন যেতিয়া
অহ ', এতিয়া মানুহ বিলাকে কৈ আছে। পুৰণা দিনবিলাক আকৌ আহিছে।
উম', পুৰণি বিলাক, কাৰেণ্টটো নাথাকিলেও তোমাৰ এনেকুৱা লাগে আগৰ সেই লেম্প চাগি হোৱা হলে।
উম পুৰণা পুৰণা দিন বিলাক আচলতে অহা নাই মানে কি ধৰি লোৱা আগতে মানুহে কম ব্যৱহাৰ কৰিছিল বস্তুবিলাক আছিলে। আজিকালি মানুহে ইমান ব্যয়ৱহাৰ কৰিব ললে লাহে লাহে বস্তুবিলাক নাইকিয়া হৈ আহি আছে এটা সময়লৈ চব নাইকিয়া হৈ যাবগৈ। অপব্যবহাৰ কৰা হৈছে ন বস্তুবলাক।
উম।
ভৱিষ্যত প্ৰজন্মৰ কাৰণেও
থব লাগে সেইটো কাৰণে মানে এতিয়া এনেকুৱা দিন দেখিবলৈ পোৱা কৈছে
আৰু কি কবা আজিকালি চব মান অ' মানুহো সলনি হৈছে বস্তুও নাইকিয়া হৈছে। আৰু যিমান মানে মানুহে উন্নত কৰিব সিমান এটা ছাইডৰ পৰা খঁহিও গৈ থাকে। কিবা মানে প্ৰকৃত কি ইমানো সলনি কৰিব নালাগে মানে। আজিকালি আজিকালি ম'বাইলতে হওক বা চব চব ইমান সহজ হৈ পৰিছে।
অ' চব সহজ তুমি ক'লৈকো যাব নালে আগতে তোমাৰ কাৰোবাৰ লগত কথা পাতিবলে তুমি চিঠি ব্যৱহাৰ কৰা আজিকালিতো ক ঠাই ম
অ' আজিকালি বহুত সহজ হৈ গৈছে। লাহে লাহে মানে আগৰ দিন বিলাক নাইকিয়া হৈছে। এটা সময়ত চবা মানুহে মানুহৰ লগত কথা নপতা হ'ব। কোনো কতো নাযাব মানে চব নিজৰ ঘৰে ঘৰে ৰুমে ৰুমে থাকিব।
আজিকালিতো এনেকুৱা হৈছে প ল'ৰা ছোৱালী বিলাকে দেখোন মানুহ চিনিয়ে নাপায় মোবাইলটোতে ব্যস্ত।
অ' আৰু এতিয়া মানুহে গানো বনাব পৰা হৈছে। নিজে নিজে কিবা এটা ক'লে গানটো বনিয়ে যায়। হেৰি যোনবোৰ ছিংগাৰ সিহঁতৰ ভেলু নাইকিয়া হৈ গৈ যাব লাহে লাহে উম।
তুমি চচিয়েল মিডিয়াত যি তি কথা ক'বও নোৱাৰা
অঁ অঁ ভাইৰেল হৈ যায় আৰু তাৰ কথা লক্ষ্য কৰিছা নে চচিয়েল মিডিয়াত ভালেই হওক বা কোনোবা বেয়াই হওঁক কিন্তু চবৰে ঠাইতে কিন্তু বেয়া কমেণ্ট বেছি আহে
বেছি আহে মানে ভাল বেয়াটো বিচাৰ নকৰে
ধমমান মানুহে ভাল বেয়াটো বিচাৰ নকৰে নহয় মানুহে সদায় চবেই তোমাৰও বেয়া হোৱাটো বা মোৰ বেয়া হোৱাটোৱে বিচাৰে চবৰে চবে চবৰে বেয়া হোৱাটোৱে বিচাৰে সেইকাৰণে মানে চবেই ভাল কাৰোবাৰ ভাল ভালখিনি নাভাবে বেয়াটো পতককে কয় বেয়াটো হৈছে বুজাই দিয়াটো একো ডাঙৰ কথা ক কোনোবাই বেয়া কৰিছে কিবা এটা কৰিছে বুজাই দিয়ক কিন্তু মানে সেইটোক লৈ ইমান ৰ'ল ঘৰে ইমান বেয়া কয় মানুহে মানুহক ডাউন কৰি দিয়ে মানে আজিকালি কোনোবাই কাৰোবাক উৎসাহ দিব তেনেকুৱা নহয় তাৰ
ন ন উম হয় দিয়া আমি তোমাৰ চিলিণ্ডাৰ কথা পৰা গৈ ক' পৰা ক'ৰ পাইছো গৈছো দেশৰ এনেকুৱা গতি চলিছো উম হয় দিয়া ঠিকে আছে দিয়া উম ঠিক আছে দিয়া
উম উম